অহ' কি খবৰ?
ভাল, ভাল, তোমাৰ?
ভালেই দিয়া ক'ত আছা?
তুমি?
অ' এই ঘৰতে ৰ'বা, হেৰি বাকী চাহ তাহ খালা?
অ ৰাতিপুৱাই, তুমি খালা?
খালো -খালো মোৰ মানে উঠা দেৰি হ'ল, তোমাৰ তাৰপিছত উঠি ফ্ৰেছ হৈ। চাহ খালো। ব্ৰেকফাষ্ট টো কৰিলো।
অ' কি খালা আজি?
আজি তোমাৰ এ! ৰুটি ভাজি। আৰু চাহ সেনেকে। এই খালো আৰু। অম্বুবাচী নহয় জানো এই। অ'হ এতিয়াতো ভেজে খাব লাগিব।
অ'হ তই আকৌ ভেজ ন?
ভেজ জ মানে মানিব পাৰিলে ভাল। এ! উ'ম তোমাৰ অম্বুবাচী লাগি থাকালৈকে। মানে মেলা লাগি থাকালৈকে।
কেইদিন হ'ব, তিনিদিন নে চাৰিদিন।
তিনিদিন নেকি হ'বলা। তিনিদিন হ'বলা। আজিৰ কালি পৰাই হৈছে অ'হ আজিৰ পৰা হৈছে চাগে অ'হ। আজিৰ পৰা সেয়াহ আৰু ইন্টাৰ্ণশ্বিপত গৈ আছা।
অ' গৈ আছো।
আচ্ছা।
আজি নহ'ল যোৱা।
অ' আজি নহ'ল নেকি?
অ'হ।
অ' আজি কিয় অম্বুবাচিৰ কাৰণে বন্ধ?
নহয়, নহয় কলেজৰ কামত গলো।
অ' আচ্ছা।
উ'ম। সেইকেয়ে দেৰি হৈ গ'ল।
অ' আচ্ছা। বাকি ঘৰত চব সবৰে ভালনে।
অ' ভাল- ভাল।
ভাল ন। হেৰি। তুমি আহ তুমিটো চচিয়েল মিডিয়া চলোৱা চাগে?
অ অ আছো।
ৰিল চিল বনোৱা নে?
মাজে মাজে বনোৱা হয়, তুমি?
এই ৰিলচ মই সেনেকে নবনাওৱেই, তোমাৰ আমাৰ মাৰ আছে ফেচবুক। ফেচবুক আৰু ইনষ্টাগ্ৰাম। তটো মায়ে মানে এই ফুড ব্লগ দি থাকে এইবোৰ খানাৰ।
অ অ, তোমাৰ মা মোৰ লগত আছে ফেচবুক ত পাই থাকব,
পাই থাকা ন সেই এইবোৰ মই ৰেডি কৰি দিওঁ খানা খানাবোৰ বনাই মেলি দিয়ে আৰু
অহ,
কৰি থাকিলে ভাল বোলে তোমাৰ চচিয়েল মিডিয়াৰ পৰা তোমাৰ এই ইনকামো হয় ন।
তাকে,
কৰিলেতো ভালেই,
উম সেইটোৱে,
তুমিও কৰিব পাৰাচোন তুমিও খানা বনোৱা নহয়।
বনোৱা হয় এডিট কৰিবহে নোৱাৰো।
এডিকটটো সেইটো ইমান টান কাম নহয় নহয় এডিকটটো কৰিব পাৰা। ইনশ্বৰ্টতো এডিট কৰিব পাৰা তুমি।
আৰু সেই ষ্টেনদাল নাই ন মানে খানা বনাই থাকিলে যে ভিডিঅ' কৰা।
অ', অ' মানে এজন হেল্পাৰ লাগিব হয়তো হেল্পাৰ লাগিব নহ'বা সেই ষ্টেণ্ডদাল লাগিব।
অ' সেইটোৱে।
মাক কোনোবাই বা বা হেৰি কোনোবাই বনাই দিব নোৱাৰিব নেকি।
পাৰিব। এতিয়া আৰু ক'ত হ'ব ইণ্টাৰ্ণশিপটো শেষ কৰি লও তাৰপিছত কৰোঁ।
অ' তাৰপিছত কৰা তোমাৰ মানে ভাল জানানে ছচিয়েল মিডিয়াত ইমান ভাল ভাল প্লেটফৰ্ম আছে।
উম।
ময়ো তোমাৰ বনাম বুলি ভাবিছো মানে মইো মাক বনাই দি থাকো বাৰু ফেচবুকত নাই দি থাকে। আৰু ভালে খিনিয়ে ভিউচ আহিছে দেই এ মানে এটা পোহা বনোৱা ৰিল দিছিলোঁ।
অ', অ' দেখিছো দেখিছো।
ন হাজাৰ কিমান আহি আহিছে বহু বহুত আহিছে ভিউজ। ভীযুজ ভালেখিনি আহে যদি তুমি ভালকে বনাই ভালকে এডিট কৰি দিয়া তেতিয়া ধুনীয়াকে আহে আৰু।
ফুদ পেজ এটা আছে মোৰ ইনস্টাত।
আছে নেকি? তে সেইটো দি থাকিব পাৰাচোন যদি ফটো নিদিবা তুমি ভিডিঅ'জ দিবা খানা বনোৱা, আজিকালি সেই খানা বনোৱা ভিডি'অবোৰ বেছি হেৰি হৈছে।
অ'।
বেছি ট্ৰেণ্ডিঙত চলি আছে, খানা বনোৱা ভিডিঅ'বোৰ। খানা বনাই দিবা, নহ'বা তুমি সাজি পিনে দেখাবা কেনেকে সাজা।
উম'।
সেইটোৱে কৰিব লাগিব।
কৰিবা ভাল এইবোৰ, তোমাৰ ভিউজ যদি আহে মান মই শুনিছো আৰু ফেচবুকত এনেকে কিবা ডাচবৰ্দ বুলি এটা থাকে সেই ডাচবৰ্দটো যদি অ' ক মানে হেৰি কৰা। ক্লিয়াৰ যদি কৰি থাকা। ডেইলি যদি আপডেটছ দি থাকা, তেতিয়া বোলে ভাল। মানে, পইচা ইনকাম হয় আৰু।
অ' মানে ভালেখিনি ভিউজ যাব লাগিব।
ভিউজ যাব লাগিব, লাইক যাব লাগিব, আৰু অ' তোমাৰ সেয়াই আৰু নহয় মানে ডেইলি আপডেট দি থাকিব লাগে তেতিয়া ভাল আৰু। আৰু তোমাৰ ফল'ৱাৰছো হ'ব লাগিব। ফল'ৱাৰছ হব লাগিব, তেতিয়াও যায়।
আৰু এটা কথা কি ছচিয়েল মিডিয়াই আমাৰ যোগাযোগ ব্যৱস্থাটো মানে খুব সহজ কৰি দিছে নহয় আজিকালি
অ সেইটোও সহজ কৰি দিছে মানে কিমান ভাল হৈছে ন এতিয়া ফ্ৰেন্ড ফ্ৰেন্ডজ লগত কথা মানে লং ডিচেঞ্চ হলেও কথা পাতিব পাৰি ফোন কৰিব পাৰি ভিডিঅ' কল কৰিব পাৰি
তাকে মানে আগৰ নিচিনাহে চিঠি লিখা সেইবোৰ নাই আৰু
সেইবোৰ নাই অ কিন্তু এক মানে একফালৰ পৰা ভালো বেয়াও আগতে মানুহ বিলাকে চিঠি লিখি মানে নিজৰ সেই এটা টাইম উলিয়াই চিঠি লিখি দিছিলে আজিকালি ফোনৰ যোগেদিয়ে হৈ যায় চব
আৰু বেয়া হৈছে কি মানুহলৈকে ফোনটোৰ ভিতৰতে সোমাই গৈছে কি হৈ থাকে খবৰে নাই
কি হৈ গৈছে অ সেইটোৱেটো ফোনৰ ভিতৰতে মানে আৰু সৰু সৰু বাচ্ছাবিলাকে আজিকালি সৰুৰ পৰাই ফোন চাই ফোনটো হাত ত দি দিলেহে তাহাঁতি ভাত খাব কাম কৰিব খেলিব সেনেক কোৱা হৈছে মানে ফোনটো হাতত লাগ গেই সৰুৰ পৰাই মানে সেইকাৰণে ফোন টো দিব নালাগে ত' সেইকাৰণে কয় ন মানুহে যিমান ভাল সিমান বেয়াও
তাকে আৰু চা উম চাবাচোন ৰাস্তাত যদি কিবা এটা মানে ঘটনা হল বেয়া মানে ধৰ এক্সিডেন্ট হল কাজিয়া হল ডাইৰেক্ট চচিয়েল মিডিয়াত মানে ডাইৰেক্ট পষ্ট কৰি দিব ভিডিঅ' বনাই ফটো উঠাই এনেকুৱা হ'ল মানে হেল্পটো নকৰেই
অ আজিকালি সেইটোতো বাপৰি বাপ কমিয়ে গৈছে মানুহে হেল্প কৰা বাদ তোমাৰ এই ভিডিঅ'হে আগত বনায়। এই বোলে এক্সিডেন্ট হৈছে ভিডিঅ'টোহে আগত বনাই ল ৰ, হয়নে নহয় টো সেইকাৰণে বেয়াও হৈছে। আগৰ আগতে এনেকুৱা নাছিল আছিল আগতে কিবা এটা এক্সিডেণ্ট হৈছিলে লগাল লগ সহায় কৰিছিলে ওচৰত গৈছিলে মানুহটো আজিালি নাই চবেই অকল ভিডিঅ' বনোৱাত তে একদম আগত আৰু।
এতিয়া ইনষ্টা ফেচবুকৰ হোৱাৰ ফলত আমাৰ মানে ষ্টুডেন্ট বিলাকৰ পঢ়াৰ মনতটো কমি গৈছে।
মন বোৰ ভাঙি গৈছে, সেই এক্সামৰ টাইমত তোমাৰ ইনষ্টা স্কুল কৰা, মানে পঢ়ি আছা পঢ়ি আছ ঘপকে বোলে কিবা এটা শৰ্ট এটা চাইদো বুজি পোৱা নাই। সেই বুজি পোৱা নাই চৰ্তটো চাব গৈ মানে উল্টা বেলেগ ভিডিঅ' চোৱাহে যায়। হে আধা দিন তাতেই গ'ল।
অ'।
সেইটো
আৰু এটা কথা, মানে ভাল বেয়াটো আমাৰ ওপৰতে নিৰ্ভৰ কৰে যদি আমি ভালকে চলাও আমাৰ ভাল, বেয়াকে চলালে আমাৰে বেয়া।
আমাৰে এই বেয়া সাইটোয়েটো।
এ এতিয়া আমি পঢ়িব বাদে দিনতো ৰিলচে চাই থাক গৈ এবাৰ ফেচবুক এবাৰ ইনষ্টা এনেকেই থাকো।
সিহেতে মানে আমি এইবোৰ ৰিলচ ৰীলচ চাই বহুত ভুল কাম কৰিছো জানানে, আমি এইবোৰ ৰিলচ চাই থাকাতকে ন ৰিলচ বনাই পিনে যদি আপলোডে কৰিলো হয় তেতিয় চাগে কিবা এটা আমাৰ লাভ বহু হল হয়। হয় নে নহয়? আমি এনে স্ক্ৰল কৰিহে থৈ দিওঁ, একোতো নকৰোৱে এনেই স্ক্ৰল কৰি লাইক মাৰি থৈ দি ভাল লাগিলে। কিন্তু যাক আমি লাইক মাৰো তাহাঁতৰটো হৈয়ে আছে ন ইনকাম।
অহ।
আমি চা
ইয়াত ওৱান কে ওৱান মিনিট লাইক যাই
লাইক যায় তাহাঁততো ভালে খিনি ইনকাম হৈছে আমাৰহে এনে আমি।
খোপা
নেট খোবা এনেই গৈ আছে পইচা এনেই গৈছে। আমি চাও লাইক দিও নিজৰ টাইম টো ৱেষ্ট কৰো অ বোলে আমি আমিও বোলে কিবা এটা ধুনীয়াকে ৰীল এটা বনাই দিছো একচুৱেলী দিবও লাগে জানানে ফেচবুকত যে আ মা-মানে যোনে যোনে ফেচবুক চলায় আমাৰ জেনেৰেচন ষ্টুডেনেট নহয় তোমাৰ মানে আগৰ ধৰিলা আমাৰ মাহতৰ বয়সৰ মানুহ বিলাকে যোনে এইবোৰ ফেচবুক চলায় তাহাঁতে ফটো কৰবাত গৈছে ফটো চটো মাৰি দিছে। সেইবোৰ কেপচাৰ হৈ যায় ন' থাক থাকি যায় মেমৰিজত ফেচবুকত আৰু চাবাচোন বহুত পুৰণা-পুৰণা ফটো থাকি যায়। বেয়া ভাল।
সেইটোৱে, আৰু এয়া তোমাৰ যে হেৰি কি কয়? কিছুমান যে ফেক নিউজ বনাই-বনাই দি থাকে।
অ, সেইটো কাৰণেও বেয়া হৈছে যে মানুহ বিলাকে ইমান ফেক নিউজ বনাই দিয়ে। এই বোলে হেৰি যে যিকোনো যিটি দি দিয়ে মানে এই, বোলে ৰি ৰিজাল্ট দিব কাই মানে পৰহিলে মানে কিন্তু কৈ দিব ঘপককে আজি। ষ্টুডেন্ট বিলাকে ভয় খাই মৰিব ন এনেকা হলে?
উম
দিগদাৰ আছে ভাল ইউজ কৰিলেতো ভালেই দিয়াচোন। যিমান মানে চচিয়েল মিডিয়াই জ্ঞান নিয়ে সিমান অজ্ঞানীও বনাই। যদি বেয়াকে ইউজ কৰে
তাকে
সেয়াই নতুন নতুন
মানে ভাল বেয়াটো আমাৰ ওপৰতে।
হুম
ভাল বেয়াটো আমাৰ ওপৰতে।
ভাল বেয়াটো আমাৰ ওপৰতে অ।
অ ভালকে চলালে আমাৰে ভাল।
তাকে তাকে
কিন্তু সুবিধা বিলাক আকৌ ভালেই হৈছে ন।
সুবিধা বিলাকো আৰু অ য়েছ য়েছ মইয়ো সেইটোয়ে কম বুলি ভাবছো তোমাৰ অনলাইন প্ৰেমেইন কৰাটো। এতিয়া ধৰি লওক ঘপকে কেচ কৰি বনোৱাৰা ন সদায়তো মানে কেচ নাথাকে। বেংকত থাকে পইচাটো, তেতিয়া তুমি অনলাইন কৰি দিলা গুগল পে থ্ৰো এ দি।
আহ।
আৰু আজিকালি বাছতো অনলাইন দিব পাৰি। কেচ নাথাকিলে সেইটোৱে, সেইটো কাৰণে ভালো হৈছে আৰু তোমাৰ ধৰি লোৱা তোমাৰ কিবা এটা অনলাইন বিজনেচ কৰি আছা তুমি। ত' তুমি এতিয়া গৈ পেনাই পইচাটো ল'ব দৰকাৰ নাই অনলাইন পেমেইন হৈ যায়।
আৰু অনলাইন বিজনেচ আজিকালি বহুত ওলাইছে।
বহুত ওলাইছে অনলাইন বিজনেচবোৰো কৰিব পৰা যায় বহুত ওলাইছে, আৰু এইবোৰ দেখিছানে? ফেচবুকত, ফেচবুক, ইনষ্টাত, হোৱাটছএপ চবতে যে, আ, মানুহে কিবা বনালে যে, দি দিয়ে।
অ'।
ধৰি লোৱা হাতৰ এইবোৰ ব্ৰেচলেট তে বনালে বা
অ', অ'।
কিবা ট্রেন্ডিংত চলি আছিল নহয়, এইবোৰ যে, বনাই হেণ্ডক্ৰাফ্টবোৰ। সেইবোৰ এতিয়া ইষ্টাত দি দিলে তোমাৰ মানুহ বিলাকে চাব ল'ব তাতে প্ৰাইজ টো, সুধিব পাৰিব।
সেইটোৱে আৰু তোমাৰ যে অনলাইন বিনে ফুল বনোৱা কেক বনোৱা বিলাক আজিকালি বহুত ভাইৰেল হৈছে। ছে
অ' কেক ফুল বনোৱা এই বিলাকতো বুকে বুকে বনোৱা বিলাকতো বহুত ভাইৰেল গৈছে। একে বুক কৰিব নোৱাৰোঁ, অনলাইনত। মই সেইকাৰণেটো তোমাক কৈছো তুমিও বহুত ধুনীয়া ধুনীয়া খানা বনোৱা। এবাৰ ঈদত খোৱাইছিলা যে এইটো বনাই।
অ'।
কি বনাইছিলা এইটো, আ ব্ৰেডেদি যে বনাইছিলা আইচকিম টেপো যে?
অ' অ' এ এৰেবিয়ান কাষ্টাৰ্ড
কি টেষ্টি হৈছিলে, হেটো তুমি হেই ৰেচিপিটো তুমি অনলাইনত দিব লাগিছিল।
তাকে বহুত ভিউজ গলে হয়।
ভিউজ গ'লে হয় ভাইৰেল গ'লে হয়, মানে বিৰাট টেষ্টি হৈছিলে এইটো খাবলে।
অহ'
এইটো তুমি দিব লাগিছিলে ৰেচিপি বা মোকেই কৈ দিলে, অ' তুমিতো ৰাতি বনাই থৈছিলা ন। অ' মোক ক'লে মইয়ে গৈ পিনেই তোমাক ভিডিঅ' বনাই দিলোঁ হয়। মাৰ ভিডিঅ' বোৰতো মইহে বনাই দিওঁ। ৰাতি হৈ গ'ল। অ' তুমি যদি দিনত বনালা হয়। বাক অকণমাণ যদি ৰাতিপুৱাও বনালা হয় তেতি তেতিয়া, মই জল্দি গৈ পিনে তোমাক বনাই দিব পাৰিলোঁ হয়। এটা হেল্পাৰ লাগে আৰু মুঠতে গ'ম পাইছানে, ভিডিঅ' এটা বনাব কাৰণে। তুমি কৰা বু দিচ আনেক ষ্টেমৰ পৰা এই কিবা কিবি বনালে দিয়া তোমাৰ এটা পেট আছে বুলি কৈছা নে সেই
তাকে, সেইটো কৰি পেষ্টটো আছে, খালি কৰি এই হ'ল।
কৰিলে হ'ল অ তুমি হেৰি কৰিবা একাউণ্টতো তুমি প্ৰফেচনেল কৰি ল'বা সেই ফুুড একাউণ্টটো।
অ, অ, ঠিক আছে দিয়া।
উম, দিয়া ঠিক আছে তেন্তে।
অ অ, ভাল লাগিল তোমালোক কথা পাতি।
অ ভাল লাগিল ভাল লাগিল, দিয়া কথা পাতিম আকৌ উম ৰাখিছো দিয়া উম।